হেল্ল'।
কি কৰিছা?
এ ৰাস্তাত বহি আছোঁ। তুমি?
মই এনেই আছোঁ।
অ', ভাত পানী খালা?
ভাত পানী খালো বাৰু।
কিহে খালা?
ভাত কিনো খাম আৰু নিৰামিষ।
অ'। তাৰ পিছত হেৰি, এটো কি বুলি কয় ঘৰলে কেতিয়া আহিবা?
ঘৰলে শুক্ৰবাৰে ৰাতিও যাব পাৰো
অ', আহিবা আমাৰ ঘৰলেকো এদিন।
নহ'লে শনিবাৰে ৰাতিপুৱাও যাব পাৰো।
অ'।
কেতিয়া যাওঁ মই ইমানটা হেৰি হোৱা নাই সঠিক হোৱা নাই মানে।
ফোন-চোন এটা নকৰা হ'লা।
ফোন মানে কি আৰু মন বিলাক, বেয়া হৈ আছে অকমান। সেইকাৰণে নাই, তোমাৰ ভাল?
ফোন কৰিবলে এৰিলোঁৱেই।
অ, তোমাৰ ভাল?
ভালে, ভালেই।
অ, তাৰপা ঘৰতে আছ নে?
ঘৰতে আছোঁ অ'।
উম, মাঁহতে কি কৰিছে?
মাঁহত ঘৰত আছে।
বা?
তাইও ঘৰতে আছে।
অ'।
বৰষুণ দিব নেকি, আজি।
বৰষুণ, নাই দিয়া বাৰু।
অ' বৰষুণতটো দিলে ভাল অ'।
মই চৰৰতৰ ওপৰলৈ আহিছো, কিমান ৰুমটোতে সোমাই থাকো‌
অ' অ' বৰষুণতো দিলে বোলো ভাল বৰষুণটোতো আমাৰ প্ৰকৃতিৰ এটা একদম এটা অপূৰ্ব উপহাৰ, অ'।
উম উম।
উম।
বৰষুণ দিলে ভাল ব বহুত দিন ৰ'দ দিলে মানুহৰ বহুত কষ্ট হয়।
সেইটোয়ে অ' অ' আৰু গৰমৰ দিনৰ পিছত যেতিয়া মানে আকাশ এখন ক'লা দাৱৰ গোট খাই পেলাই তোমাৰ মানে উ হেৰি বৰষুণতটো নামি আহে নহয়, কি কম আৰু কিমান শান্তি লাগে।
হম।
আকৌ সকলো মানুহে আকৌ একেধৰণে বৰষুণতো উপভোগ নকৰে নহয়, কিছুমানে বৰষুণ বেয়া পায়।
অ'।
আৰু তোমাৰ আজি ধৰা ক'ৰবাত যাবলৈ আছে, তেতিয়াতো তোমাৰ বৰষুণতো দিলে দিগদাৰ হয় অকণমান।
উম উম সেইটো হয়, মানুহৰ সুবিধা, আৰু।
অ' সেইটয়ে এই চব বস্তুৱে ভাল বেয়া দুইটা গুণে থাকে আৰু।
থাকে তুমি ভাল লগবা
তুমি এনে বৰষুণ ভাল পোৱা নে বেয়া পোৱা?
ভাল পাওঁ, কিন্তু পদ্য মুহূুৰ্ততে যে ভাল পাওঁ সেইটোও নহয়।
অ'। কিন্তু যেতিয়া তোমাৰ ঘৰত বহি একাপ গৰম চাহ আৰু বৰষুণ চাবলৈ পাও। গৰম চাহ খাই খাই, উফ কি ম মানে একদম মনোমোহা দৃশ্য। তেতিয়া মনতটো বহুত ভাল লাগে।
অ'।
আৰু বৰষুণৰ দিনত গান শুনি কিতাপ পঢ়ি বা, এইবিলাক লগৰ লগত তোমাৰোৰ কৰ'বাত ধুনীয়াকে ৰৈ, ভাল লাগে কিবা এটা।
উম উম।
আমাৰ অসমত বৰষুণৰ মুহূৰ্ততটো বেছি বেলেগ দেশতকে। মানে আমাৰ ৰাজ্্যখন কৃষি প্ৰধান যে সেইটো কাৰণে বৰষুণতো হলে ভাল আৰু।
উম।
উম। কি কৈছা? কিন্তু আকৌ বেছি বৰষুণ দিলেও বহুতো সমস্যাৰ সৃষ্টি হয় নহয়।
উম।
উম, অ' বানপানী মাটি খহা এইবিলাকৰ কাৰণে বেয়া অকমান।
অ'।
বাকী খেতি পথাৰ ঠিকে আছে?
আছে আছে, ভালে আছে, বহুত ভাল হৈছে।
অ'।
পানীৰ কাৰণে আমাৰ ৰুবই পৰা নাই, খেতি পথাৰ বহুত মানে হেৰি হৈ গৈছিল। বৰষুণ দিয়া মান ভাল।
হয় হয়। এই খেতি পথাৰবিলাক তোমাৰ যোৱাবাৰ যিটো এইটো পোক এটা যে ওলাইছিলে
হয়।
সেই পোকটোৱে তোমাৰ ধ্বংস কৰি দিলে, এইবাৰ হেৰি
খ খ কৰিলে বহুত ধান কমি গ'ল।
অ'।
উম, বৰষুণ চৰষুণ দিলে তোমাৰ মানে নিজৰ যত্ন ল'ব লাগে আৰু।
উম, মানে এতিয়া এনেকুৱা আ, হৈছে ৰ'দ দি দি বৰষুণ খুন্দি দিছে ন' বহুত মানুহৰ বেমাৰ লগা চ
বলো তুমি মই নাই ফোন
ইয়াত বৰষুণ দিছে।
ত' ভালকে অহা নাই ককমান নেটৱৰ্ক পোৱা জাগালে আহা।
নেটৱৰ্ক পোৱা জেগাতে আছো।
অ', অ' এতিয়া শুনিছো। হেৰিত তোমাৰ এ, বৰষুণবিলাকলে অকল মানে খেতি পথাৰতে যে সহায় কৰে তেনেকুৱাও নহয়। এই তোমাৰ নদীত নদী চদী জলাশয়বিলাকো যে পানীৰে যে ভৰাই দলে, কিমান এটা ভাল লগা হেৰি হয়, হয় নে নাই বাৰু?
উম, উম। সেইটোৱেই।
সেইটোৱে অ'।
উম।
আৰু হেৰি তোমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে বৰষুণৰ দিনবিলাক বহুত বিশেষ আৰু আনন্দৰ হয় নহয়।
উম, উম।
উম। বাকী হেৰি এইটো কি বুলি কয়, উ, ভন্টিহঁতৰ, মাহঁতৰ ভাল নহয়?
ভাল। তোমালোকৰ ভাল?
আমাৰ ভালে অ'। কি মাছ?
উ, খেতি পথাৰ?
খেতি পথাৰ আমাৰ হৈছে।
অ' তুমি ৰুবলৈ যোৱা নাই?
মই নেযাও, মানে মোৰ কি হ'ল মই এই স্কিনটো কিবা এটা গুটি গুটি উঠি যায়। এইবিলাক মাটি চাটি হেৰি হ'লে, পানীতো হেৰি হ'লে।
সম্পৰ্কটো ভাল নহয় মানে খেতিৰ লগত। নাযায় নে?
উ। আছে।
অ' বাই
ক
উম আৰু হেৰি এইটো কি বুলি কয় এইবিলাক আজিকালি তোমাৰ খেতি পথাৰ মানে কিনো মানুহে চবে হেৰিয়ে লগায় অ এইটো
এতিয়াললে ৰণী দা
অ ৰোৱনী দাৱনী সেইবোে লগ নিজে নোযোৱা হল আগৰ দিনত তোমাৰ কেনেকুৱা আছিলে বিনিময় কথা পাই পৰ মই ধৰা তোমালোকৰ ঘৰত ৰই দিলো তুমি ধৰা আমাৰ ঘৰত ৰৰুই দিলা তেনেকুৱা এটা আছিলে
বস্তুতটো আজিকালি নাইকিয়াই হল আৰু
বিনিময় শা আজিকালি একোতে নাই হেৰি আগতে বস্তু এটা কিনিব নালাগে পইচাৰ তেতিয়া ইমান ভেলুৱে নাছিলে মই ধৰা তোমাক জাতিলাও এটা দিলো তুমি মোক ৰঙালাওজটা দিলা
উ বিনিময় কৰি থাকে আৰু
অ আৰু হেৰি তোমাৰ এটা মানে হেৰি পইচাই চব নহয় বুজিছেনেে তাইটোো চাইতিয়া ত আৰু তুমি কি পাবা সুখ কি টকাই মানে সম্পৰ্ক এটাক মানুহক বেছি সুখী কৰে নে হেৰি টকাই সুখী কৰে
অ হা
টকাই মানুহক বেছি সুখী কৰে নে নে সম্পৰ্ক এটাই মানুহক বেছি সুখী কৰে
চাবলৈ গ'লে টকাাতটো মেইন
টকাটো মেইন কিন্তু এই প্ৰশ্নটোৰ উত্তৰটো মানে সকলোৰে কাৰণে বেলেগ হয়
অ মানে তুমি যোনটো ভাবা
অ কিছুমানে কয় কিছুমানৰ মতে টকাই সকলো কিছুমানৰ মতে আকৌ সম্পৰ্ক এটা সকলো
ককা থাকিলে শু কিনিব নোৱাৰে সেইটো স্য
নোৱাৰ হে এই টকায়ে তোমাৰ চব বস্তু কিনিব পাৰিব বুলি কথা নাই
বিচনাখন কিনিব লাগিব
কিনিব লাগিব হয়ত মই মই তোমাক কৈছো শুনা প্ৰথমতে মই যদি টকাৰ কথা কওঁ আজিৰ যুগত কা কাৰ অবিহনে তুমি চলিব নোৱাৰা আজিকালি আজি যুকা মানে টকাই সকলো বুলি ক'ব লগা কবলৈও মানে মিছা নহয়
উম
কৰ পৰা ধৰি ঘৰ তাৰপিছত কিবা ড্ক্তৰৰ ওচৰত য গলে বেমাৰ এটা দেখাবলৈও টকাই লাগিব সব ক্ষেত্ৰতে টকা
উম উম
আকৌ যদি তোমাৰ এজন মানুহৰ আৰ্থিক অৱস্থা ভাল হয় তেওঁ নিজৰ আৰু নিজৰ পৰিয়ালৰ মানে বহুত প্ৰয়োজনীয় বস্তু পূৰণ কৰিব পাৰে আৰ্থিকভাৱে আকৌ ভাল নোহোৱা মানুহজনে নোৱাৰে নহয় তেনেকুৱা হয় আৰু কথাবিলাক উম
সেইটো
প্ৰশ্নতটো হ'ল টকাই মানুহৰ হেৰি পু কিনিব পাৰে জানো
ত ন
উম টকাই বস্তু কিনিব পাৰে কিন্তু পোক কিনিব নোৱাৰে
নোৱাৰ
কিছুমান ধনী মানুহ চাবাচোন ধনী হলেও দুখী মানে ধেৰি সুখৰ অভাৱত দুখীয়া
উম
পইচা সিহঁতৰ নদন বদন কিন্তু ঘৰত শান্তি নাই কাজিয়া
কিছুমান মানুহ চাবা মানে যিমান ধনী হলেও সুখ নাথাকে কিছুমান মানুহৰ দুখীয়া হলেও মানুহ ঘৰৰ সুখ আছে
সুখ আছে মানুহটোৱে মানুহজনীক বুজি পাই ল'ৰা ছোৱালী কেইটা ভাল পঢ়া শুনাত ভাল, সিহঁতেতটো এসময়ত গৈ ধনী হবগে
উম, উম, সেইটোয়ে মানুহে যত মে দুখীয়া হৈ জন্ম হয়, কিন্তু ধনী হৈ মৰাটো লাজৰ কথা
অ', হে
চব মানুহতো ধনী হৈ জন্ম নহয় নহয় এতিয়া মানুহে এ জন্ম হওঁতেনে মানুহে এনেকে নকয় যে, হা যে ডওৰ এটা জন্ম উে আজি এ তেনেকেতো নকয় কিন্তু
সটো কৈ আজি ভাল ড্ক্তৰ এটা মৰি গ'ল দেই
মলে ভাল ইঞ্জিনিয়াৰ এজন মৰিলে কি হ কাৰণে
মৰিলে, অ', সেইটোয়ে
কোনে যিকেইটা কাম কৰিব লাগে ধুনীয়াকে কৰি গৈছিলে, সেইকাৰণেহে কৰি মানে তেনেকুৱা এটা নাম লৈ যাব পাৰিছে
সেইটোৱ,
অ',
হা, হা, কি কৈছা?
জুবিন জুবিন গাৰ্গৰ কথাকে কোৱাচোন, কেনেকুৱা ধৰণৰ এতিয়া? হয়নে নহয় তেখেতে
আমি স্থগিত ৰখাই ভাল হ'ব নেকি
হা
সেয়ে মানে, মানুহজনৰ বিষয়ে স্থগিত ৰখাই ভাল হব নেকি যিহেতু, নাম নাম ধৰণৰ তেনেকুৱা কিবা কলে হয়তো অকণ প্ৰব্লেম হয় আৰু কিন্তু, তোমাৰ এজন মানুহৰ ওচৰত ধৰা বহুত টকা আছে কিন্তু তেওঁ কথা পাতিবলৈয়ে মানুহ নাই, সেই মুহজনো সুখী হ'ব পাৰিব
উম, নোৱাৰে, নোৱ
আৰু এইটো, অ ' ইয়াৰ অৰ্থ এইটো নহয় যে টকাৰ প্ৰয়োজন নাই টকা লাগিবই মানুহক কিন্তু, টকাক জীৱনৰ একমাত্ৰ লক্ষ্য বনাব নালাগে
উম, উম,
আৰু যদি টকা পইচা উপাৰ্জন কৰোতে, আমি সম্পৰ্ক স্বাস্থ্য মানসিক শান্তি হেৰুৱাই পেলাও সেইবিলাক টকাৰ কি মূল্য আছে একো মূল্য নাই সেইটোৱে অ', আজিকালি সমাজত তোমাৰ বহু মানুহ অকল টকাৰ পিছতে দৌৰি ফুৰিছে
আচল্তে মৰোতেনে কোনেনো টকা লৈ যাব পাৰে
সেইটোৱয়েতটো, মেইন কথাটো সেইটোৱে সেইটো, আকৌ মানুহে বুজি নাপায় নহয় এ তোমাকো টকা লাগে মোকো টকা লাগে কিন্তু আমি সেইবোৰ ভাবি নাচাও
উম, সেই টকা কোনেও লৈ যাব নোৱাৰে, কিন্তু
উ, সুখৰ অৰ্থ সকলোৰে কাৰণে বেলেগ বেলেগ
উম,
কাৰোবাৰ কাৰণে, নিজৰ সপোন পূৰণ কৰাটোে এটা সুখ, কাৰোবাৰ কাৰণে আকৌ দেউতা মাকক মানে সুখী, হোৱাতো সুখী দেখাতটোও এটা সুখ
চবৰ, বেলেগ বেলেগ
সেইকাৰণে, জীৱনৰ তোমাৰ ভাৰসাময় থকাাতটো মানে একদম অত্যন্ত জৰুৰী আৰু
উ, হয়, হা
আমি কষ্ট কৰিব লাগে, পইচা গটিব লাগে সেই পইচা সৎ কামত ব্যৱহাৰ কৰিব লাগে, এ দুখীয়া জনক দেখি দেখিছো, যদি আমি দিব পাৰো তেতিয়া দিব লাগে সে মানুহজনক সহায় কৰিব লাগে
উম,
আমি কি শিকিছো, তোাৰ সেয়াইো শিকিছো তাৰপা, কোৱা কিবা
বাকী, ভালেই নহয় আৰু
ভালে আহ আছো তোমালোকৰ কিপাতে।
আমাৰ ফাললে এপাক আহিবা।
তোমালোকৰ সেইফালে যাব লাগিব ৰ'বা সময় সুবিধা মিলিলে। ভাল লাগিব ওলাই মেলি গ'লে অ' হয় কথাটো।
ঘৰতে আমিতো অকল ঘৰত থাকিবলৈকেতো জন্ম লোৱা নাই ন
জন্ম লোৱা নাই অ'। পৃথিৱীখন আমি উদযাপন কৰিব পাৰিব লাগিব আজি যদি আমি লাডাখ গৈছো। কাইলৈ মানালী যাম কাইলৈ মালদ্বীপ যাম।
নেক্স প্লেন বনাই বনাই থৈ দিম থাকিমনো কেইদিন হয় নাই। জীয়াই থাকো নে নিজৰ জীৱনতটো যদি উপভোগ কৰিব নোৱাৰো তেতিয়া মৰা পাছত কিবা কৰি লাভ আছে জানো।
লাভ এক একো লাভ নাই। আৰু এই মালদ্বীপটো তোমাৰ অসমীয়াত মালদ্বীপ বুলি কয় ইংলিছত মালদ্বীপ বুলি কয় কিন্তু আমাৰ চৌপাশে থকা কিছুমান মানুহে সেইটো কথা বুজি নাপায়। সেইটো কথা বুজি নাপাই ভুল ধৰিব লাগিছিলে যে মালদ্বীপ নহয় মালদ্বীপছ। কিন্তু তুমিয়ে জানা মই জানো মলদ্বীপছ নহয় মলদ্বীপছ নহয় হয়নে?
উম।
শুনি আছা তুমি? অ', কিছুমান মানুহে কবলৈ আহিছে মলদ্বীপছ বোলে নেজানিলে কথা নক'ব লাগে।
উম, সেইটোৱে।